অ, বন্ধু অ কি।
অ, আছিলো ৰ'বা এই অলপমান জিমৰ পৰা আহি পালাই অলপমান জিৰণি লৈছিলো।
অ, আজিকালি জিম জোৱা কৰিছা নেকি?
অ, হয় তাকে। অলপমান আজি। যিহেতু স্বাস্থ্যৰ প্ৰতি অলপমান গুৰুত্ব দিয়ে দিয়া হৈছো তাকে মানে।
ঠিকে আছে ভালদৰে মানে স্বাস্থ্যটো যত্ন ল'ব লাগে আৰু ফিটনেচটো ৰাখিব লাগে। ভালে কৰিছা, অ অ অ হয় তাকে মই মানে তোমাৰ লগত আ। আি তাৰ বিষয় লৈ অকণমান আলোচনা কৰিম ভাবিছো বিষয়টো হৈছে মানে আমাৰ শ্ৰদ্ধাৰ মানে শিক্ষক শিক্ষা গুৰুসকল যিহেতু মানে আমাৰ শিক্ষাগুৰু অবিহনে ধৰা এ মানে আমাৰ গতি নাই টো তোমাৰ তুমি যে জিম যোৱা তাতে তোক এজন মানে গৰু বা কাৰোবাৰ এনেকুৱা চাইহে তুমি অকমান সেই কৈছা হয় নে নহয়
নিশ্চয়।
গতিকে সকলো ক্ষেত্ৰতে যিহেতু আমাৰ শিক্ষাগুৰুৰ অৱদান থাকেই তুমি কি ভাবা শিক্ষাগুৰুৰ কেনেকুৱা অৱদান আমাৰ জীৱনত
নাই নাই ঠিক কথা কৈছা ঠিক শিক্ষাগুৰু মানে আমাৰ মানে প্ৰথমতে আহে মানে তেওঁলোকৰ শিক্ষাৰে আমি আগবাঢ়ি যাব পাৰোঁ, তেওঁলোক মানে, তেওঁলোকৰ অবিহনে আমি মানে শূন্য
ঠিক কৈছা হয় হয়
এইটোৱে ভাবিছো মই
অ হয় শিক্ষাৰ আমি এতিয়া সৰুৰ পৰাই আজি ইমান খিনি ডাঙৰ হ'লো বা এতিয়া আমি যেনেদৰে সমাজত থাকিবলৈ শিকিছো বা আচাৰ ব্যৱহাৰ আমি, এই আমাৰ কাৰ্যকলাপ বা আমি জীৱনত এইখিনি পৰ্যায় পাইছো আ শিক্ষাগুৰুৰ ফলত সেই পাইছোঁ নহয় জানো
হয় নিশ্চয় নিশ্চয় আমি যিটো পৰ্যায়ত আমি আছো আজি যিহেতু তেওঁলোকৰ বাবে আছো আমি
ক যদি সেই ধৰণে আমাক পাঠদান নক কৰিলে হয় তেতিয়াহ'লে আজি যে আমি এইখিন শিকা শিক্ষা গ্ৰহণ বা এই তেনেুৱা পৰ্যায় পাব নোৱাৰিলোহেঁতেন অ এনেই তোমাৰ জীৱনত আহ শিক্ষাগুৰু লগত তোমাৰ সম্পৰ্ক ক কেনেকুৱা আছিল বা কি বুলি ভাবা
হয় মই শিক্ষাগুৰু ওপৰত মানে সৰুৰ পৰা ক'ব গ'লে ভালে আছিলে মানে বহুত মধুৰ আছিলে সম্পৰ্ক আছিল
হয় হয়।
বৌ মই কিবা নাজানিলে মানে একদম সম্পূৰ্ণভাৱে ধুনীয়াকে শিকাই দিছিল।
তুমি এনে ঘৰুৱা শ ঘৰুৱা শিক্ষক লৈছিলানে?
ঘৰুৱা শিক্ষক মোৰ আছিলে মানে মই গৈছিলোঁ অ হয় হয় এই যেতিয়া আমি স্কুল স্কুলত পঢ়ি আছিলোঁ। তেতিয়া আমি। মানে একগোট ল'ৰা ছোৱালী হৈ পেলাই মানে এজন শিক্ষাগুৰু তাত গৈছিলো আমি।
অ অ।
তেতিয়া আমি ইংৰাজী বা বিজ্ঞান। আৰু তোমাৰ। গণিতেই হওঁক মানে সকলো বিভাগতে আমি মানে শিক্ষাগুৰুৰ ওচৰলৈ গৈছো। পে আমি মানে
হয় হয়।
পাঠদান কৰিছো।
হয় তাৰ, ফলতে হয়তো তোমাৰ মেট্ৰিকৰ ৰিজাল্ট। খুব সুন্দৰ হৈ গৈছে।
হয় হয় হয় তেওঁলোকৰ বাবে তেওঁলোকৰ বাবে মোৰ মানে। আক যন্তু খুব। খুব সুন্দৰ হৈছিল মানে তেওঁলোকৰ অবিহনে মোৰ চাগে ইমান। মানে নাহিল হয়।
অঁ, অঁ, হয় হয়।
নহছো ধুনীয়াে। তোমাৰ লগত কোৱাচোন।
মোৰো অভিজ্ঞতা, তুমি কোৱা দৰে এমাৱাৰী শিক্ষা ঘৰুৱা শিক্ষক লৈ। কৈছিলো। গণিত বিজ্ঞান ইংৰাজীৰ। তাৰ পাছত তেওঁলোকে মানে। নে যিখিনি মোক জ্ঞান দিলে বা যেনে ধৰণৰ তেওঁলোকৰ শিকোৱা শৈলী। মই খুব আপ্লুত হৈছিলো। স শিক শৈলত তাৰ পিছত। মই মানে অকণমান পঢ়াত সৰু। পৰাইছিলো তাৰপিছত তেওঁলোকে মোক মানে বহুখিনি চেষ্টাৰ ফলত। এটা সুন্দৰ ৰিজাল্ট মই। পাবলৈ মানে তেওঁলোকৰ ফলতে চেষ্টা হৈছো সেইবাবে মানে মই শি। শিক্ষাগুৰুক মানে খুব। শ্ৰদ্ধাভক্ত। কি কৰো আমি আৰু সকলোৱে শিকো।
ঠিক থঠাকে হয় হয় আজি আজিকালি দিনত মানে শ্ৰদ্ধ ভৰ্তি কৰিব লাগে আজিকালি মানে কি। কিমান ল'ৰা ছোৱী এনেকুৱা। দেখো মই আজিকালিনে শ্ৰদ্ধাভক্তি অলপমান কমিছে।
কমি আহছে হয় হয় ঠিক কথা কৈছা তুমি মানে কি হয় অকল শিক্ষক দিৱসৰ পাঁচ ছেপ্তেম্বৰ দিন। ত মানে তেওঁলোকৰ শিক্ষকসকলক অকল। সন্মান দিব লাগে সেনেকুৱা নহয়। ৰাতি কৰ'বাত গৈ আছো হঠাৎ সন্মুখৰ ফালেদি শি। শিক্ষ শিক্ষয়িত্ৰী এজন আহিছে। তেওঁ আমি ৰখি লৈ তেওঁৰ মাত। তাত দিলেও খুব ভাল পায় তেওঁলোকে হয় নে নহয়।
হয়, হয়, হয়, হয় খুব ভাল পায় মই আজিও আজিকালিও মই এনেকুৱা দেখো। সু মানে কিছুমানে এনেকুৱা ল' ৰ ছোৱালী। মানে সন্মুখতে গৈ আছে এই নেমাতিলে তাকেই মই ভাবো।
হয় তাকে তেনেকে তেওঁলোকেতো মনত দুখ পাই নহয় যদি। মাতে খাই দিওঁ তেওঁলোকে মনত কিমান ভূত। টিপালেতেন হয় নহয়। গতিকে শিক্ষাগুৰুক আমি কেতিয়াও অৱজ্ঞা কৰাটো উচিত নহয় বেয়া ব্যৱহাৰ বা অৱজ্ঞা কৰাটো উচিত কাৰণ তেওঁলোকে আমাক ইমান সুন্দৰ। বৰ সৰু। আমাক মৰম চেনেহ কৰি মানে স্কুলত পাঠদান কৰাইছিল নীতি শিক্ষা দিছিল হয়, আৰু। অ মানে কি হয় আজিকালি সেই শিক্ষাগু। মি কৰা দৰে মানে। সন্মানটো যেন অকমান কমি আহিছে। তেনেকুৱা অনুভৱটো হয়, অনুভৱ কৰোঁ মই উম, আৰু মানে শিক্ষক প্ৰতিবছৰ দিনাই অকল তেওঁলোকক যেন শ্ৰদ্ধা কৰিব লাগে, বাকী দিনত সেনেকুৱা কথা নহয় আচলতে। আমি স প্ৰত্যেক দিনাই তেওঁলোকক শ্ৰদ্ধা ভক্তিটো ৰখা উচিত, কেৱল শিক্ষক দিৱসৰ দিনাই কলম এটা দি বা গামোচা এখন দি তেওঁলোকক আমি সন্মান কৰিছোঁ। বাকী দিনত নকৰিম তেনে অ কোনো ক
ঠিকেই ঠিকেই। ঠিকে ঠিকে ঠিকে, মানে এই কলম, গামোচা মানে সেইবোৰতো পাছৰ কথা কিন্তু টো এটা যদি ভালকে মাত কথা টা দিওঁ তেওঁলোকে মানে বহুত সুখী হ'ব হয় ন জানো, ঠিকেই হ'ব সেইকাৰণে
শিক্ষক, শিক্ষকৰ অ কোৱাচোন। কোৱা?
নাই নাই তোমাক ক'ব লৈছিলো এইবাৰ যোৱাবাৰ শিক্ষক দিৱসত তুমি গ'লা চাগৈ ন?
অ হয় আমি মানে, অ আমাৰ মহাবিদ্যালয়ত প্ৰত্যক বছৰে শিক্ষক দিৱস মই খুব ওলহ মালহৰে ধুমধামে আমি উদযাপন কৰো যিহেতু মানে, এইবাৰো ঠিক সেইদৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰিছিলো আমাৰ মানে বিভাগত। তোমালোকৰ ইংৰাজী বিভাগ যিহেতু ইংৰা যি ঘৰত কেনেকুৱাকে কি কৰিছিলা?
অ আমিও তোমাৰ নিচিনাকে মানে আমি তোমালোকৰ নি তাক উলহ মালহেৰে পালন কৰিলো। তেওঁলোকক মানে সন্মান সন্মান জনালোঁ, মানে ধুনীয়াকৈ এখন মানে সভা অনুষ্ঠিত কৰিলো, তেওঁওলোকক মানে মোৰ নিজৰ মনৰ ভাৱটো প্ৰকাশ
অ আৰু কিবা অনুষ্ঠানো তোমাৰ অনু অনুষ্ঠানো অনুষ্ঠিত কৰিছে ন গা নাচ গানত তেনেকুৱা।
অ হয় হয় এনেকুৱা নাচ গান কৰিছিলো তেওঁলোকক যাতে ম ম মনোৰঞ্জন হয় যিহেতু আজি আজিকালি মানে ই মহাবিদ্যালয় শিক্ষক মানে বহুত মানে কামৰ। মানে হেৰিটো সোমাই দিয়ে মানে কামৰ চাপটো বহুত হয় তেওঁলোক বাবে এদিন হয়তো আমি আমি কিবা অলপ কৰিছো এই তাকে মই ভাবিছো।
খুব সুন্দৰ কৰিছা মানে হয় খুব সুন্দৰ কৰিছা এনেকুৱা ধৰণৰ মানে শিক্ষক দিৱসৰ অনুষ্ঠানটোত সু বোল মালে সকলোতে যে ক অনুষ্ঠিত কৰা হয় আমাৰ। সৰ্বপলি ৰাধাকৃষ্ণন দেৱৰ নামত গতিকে খুব ভাল লাগে সেই দিনটোত হয় আমিও এনেকৈ আমাৰ এই বিভাগত শিক্ষা বিভাগত। আমি তেনেদৰে অনুষ্ঠিত কৰিছিলোঁ। তাৰ পিছত হয় সৰুৰ পৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠান। স্থানো অনুষ্ঠিত কৰি আহিছো সেই শিক্ষক দিৱসৰ দিনতানে আমি আগৰ পৰাই প্ৰায় এসপ্তাহ দুসপ্তাহ আগৰ পৰা আমি কোনে আকৌ কি কৰিব আবৃত্তি কৰিব সেইবোৰ আমি সকলোৱে ঠিক ঠাক কৰি দেখিছিলো তোমালোক এনেকোৱা কৈ কৰিছিলা
অ একমত একেলগে তোমাৰ নিশ্চয় তেনেকৈ থাকে মই আমি সকলোৰে সৰুৰ পৰা এনেকৈ কৰি আহিছো বিদ্যালয়ত বিদ্যালয়ত মহাবিদ্য়ালয়ত কিয় যিহেতু আমাৰ মহাবিদ্যালয়
উম শেষে হৈছে বাৰু হয়।
আজিকালি মানে কি তেওঁলোকৰ মানে ধুনীয়াকে এটা ফোন কৰি হলেও মানে। জনাও আৰু সন্মান দিও খবৰ লোৱা হয় কেতিয়াবা কেতিয়াবা খবৰো লওঁ যে তেওঁলোকে ভাল।
হয় হয় হয় ঠিকেই কৰিছা সেনেকৈ ল'ব লাগে আৰু তেওঁলোকৰ মানে দিহা পৰামৰ্শ আমাৰ আগলৈও কামত আহিব হয়নে
হয় হয় বহুত তেওঁলোকৰ দিহাৰ পৰামৰ্শ মানে বহুত কামত আহে আাৰ
উম তাকেইতো যদি তেওঁলোকৰ মানে আমি দিয়া পৰামৰ্শ উৎসবোৰ মানি মানে যদি চলোঁ জীৱনত মই ভাবো মানে বহুত আমি আগবাঢ়ি যাওঁ প মাকি
হয় হয় আগবাঢ়িব পাৰিম হয় হয় ঠিক কথা ঠিক কথা আমি মানে ই এনেকুৱা ল'ৰা ছোৱালী খিনিয়ে ভাবিব নালাগে যে শিক্ষক মানে মানে আজিকালি দেখিছাই শিক্ষক মানে তেওঁলোকে এনেকোৱা। নে ভাবে এ যেন শত্ৰু বুলি ভাবে
তাকেইতো অকল যে পঢ়াব আহিছে পঢ়িছো এনেকুৱা সেইখিনিয়ে ভাৱে
কিছুমানে ভাবে কি এই মোক ইমান কাম মানে কৰিবলৈ দিলে আজি মানে মাষ্টৰৰ এটাই পিতিলে
হয় হয় বেয়া ভাব লয় লয় অ অজ অ অ যে মোক তেওঁ কিয় মাৰিল আহ তেওঁ নিশ্চয় মানে কিবা ভালৰ বাবে পিটিছে নিজৰ বুলিয়ে ধৰা হয়নে কিবা এটা শিকোৱাৰ বাবে সেইটো আমি আচলতে বেয়া অ বেয়া ভাবিব নালাগে এইটো মনত বেয়া ভাবি ল'ব নালাগে যে মোক বেয়া পাই বোলো ঐ আমাক কোবাইছে মাৰিছে
অ হয় হয় হয় হয় আমিও মানে
উম তোমাক মই এইখিনিতে এটা কথা সুধো দিব বিচাৰিছো তোমাৰ যিহেতু আমি মাৰ শিক্ষকৰ আৰু মাৰ পিতলৰ কথা পাতি আছো তুমি কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছেনে স্কুলত বা ক'ৰবাত যে শিক্ষকে তোমাৰ কাণত ধৰা বা আঠু কঢ়িয়াব
অ হয় হয় মানে বিদ্যালয় সমূহত মানে আমাৰ মোৰ লগ সমূহৰ লগত মানে বহুত এনেকুৱা অভিজ্ঞতা। অভিজ্ঞতা আছে মানে মানে কাণত ধৰিছো কেতিয়াবা আহ বা আঁঠু কৰিছো। টো বা নানা ধৰণৰ মানে বহুত বিভিন্ন ধৰণৰ কিবা কিবি এনেকুৱা হৈছে কিন্তু মই কিন্তু কেতিয়াও মানে আমাৰ মোৰ লগ লগৰসমূহো কিন্তু আমাৰ এতিয়াও মানে মাছ মানে
বেয়া ভাৱ লোৱা নাই আৰু বেয়া ভাৱ লোৱা নাই ঠিকে আছে ভালেই তেওঁলোকে নিশ্চয় কিবা এটা ভালৰ কাৰণে আমাক মাৰিছে পিটিছে এনেকুৱা আৰু মোৰো আছে বাৰু সেনেকুৱা অভিজ্ঞতা বহুত মই কাণত ধৰা খাইছোঁ হোমৱৰ্ক কৰি নিনিলে হোমৱৰ্ক কৰি নিনিলে স্কুল বোৰৰ চাই লৈ। কোবাই মুখস্থ ধৰে নোৱাৰিলে কোবাই তেনেকুৱা ধৰণৰ আৰু সেইখিনি বস্তু আজি মানে আজিকালি পিছলৈ মনত পেলাই আমি ভাল লাগে আৰু এনেকুৱা এটা অভিজ্ঞতা আছিল উম
মানে বহুত বেয়াও লাগে আকৌ সেই দিনবোৰলৈ উভতি যাব মন যায় অ আহে তাকে ভাবিছো আজি যদি কিছুমানে ভ অতি ভাল চাপ ৰাখে কিছুমান ল'ৰা ছোৱালী
অ অ অ উন্নতি কৰিব পাৰিব আৰু উন্নতি কৰিব পাৰিব অ সফল হ'ব পাৰিব জীৱনত অ অ মই আহ অ মই ক'ব বিচাৰিম যে তেওঁলোকে শিক্ষকৰ প্ৰতিটো মানে কথাই যাত তে শিক্ষাগুৰুৰ মানিব লাগে তেতিয়াহে মানে তেওঁলোকে জীৱনত কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব বা যি লক্ষ্ত উপনীত হব বিচাৰে সেই লক্ষ্যতে মানে উপনীত হ'ব পাৰিব বুলি মই ভাবো আৰু
অ ঠিক কৈছা ঠিক কৈছা হয় হয় হয় ঠিকেই কৈছা। অঁ অঁ নিশ্চয় ভাল লাগিল মোৰো ভাল লাগিল ৰাহে ঠিক আছে বাৰু সামৰিছোঁ ঠিক আছে বাৰু ধন্যবাদ অ